অ' আই, এই আছো কোৱা আছো। সেই কৰিছো মানে কি ক'ম, এই কাপোৰ -চাপোৰ আজি যে চব ধুব লগা হ'ল যে। অকলে, অকলে কিমান কৰিব অ' হেইটো কাৰণে কাপ
ভালে কৰিছা ধুই দিলে ভাল লাগে, মই কানি-কাপোৰ সোপা সামৰি
অ' তাকে মউ সামৰি পেলাই কেটামান জাপিলো।
ভাতকেইটা খাইছিলো অথনি তামোল এখনো খোৱা নাই এতিয়া। খাই পেলাই বহি পেলাই মই বোলো নাই এওঁকে ফোন এটা মাৰো।
কেইটা খাই পেলাই, তামোল অকন খাই পেলাই, কাপোৰ কেইটা সামৰি আহি জাপি পেলাই কেইটামান প্ৰথমতে আমাৰ ছোৱালীয়ে মাতিছে, আহি পেলাই তাই ওচৰতে অকণমান পৰিছোহি।
অ' তুমি তামোল খোৱা নে নোখোৱা?
অ' আই খাওঁ খাওঁ, এতিয়া তামোল অকন খাই পেলাইহে বাহিৰলৈ ওলাই গৈছিলোঁ।
বৰ হেই তামোলৰ কানিয়া হৈছো দেই। অ' হেয়া, অসমীয়া মানুহ যে সঁচাকে
চে নহ'লে নহয়, এ বেলেগ বস্তু একো নাখাওঁ নহয়, ভাতকেইটা খোৱাৰ পিছত এ আমাৰ চব গুটি, টপ গুটিয়ে কামত নাহে।
এ নাহে নাহে, হেৰি নহয় তামোলৰ বৰ দাম হৈছে নহয় গম পোৱা?
অ' পায় হয় আকৌ আমি কিনি খাওঁ নহয়, কেইলে গম নাপাম বাৰু।
এটা কথা কি হৈছে আমাৰে বাৰী আছিলে এখন। তামোলৰ বাৰী কেৰ্কেটুৱা সোমাইছে সি গম পাইছা নে? এবাৰ হ'ল যেতিয়া আৰু হ'ল আৰু এতিয়া নাথাকে কলিতে যেনেকে খাব তোমাৰ দুখ লাগি যায়। সেইটো বাদ দিয়া নাৰিকলত ধৰিছে, নাৰিকলৰ যেনেকে হেৰিটো খাই পাই
হয় হয় হয় বৰ বেয়া লাগে দেই। আৰু জানেনে তামোল বিলাকৰ এতিয়া আমাৰ ঘৰতো আগৰ বাৰীখন তামোল গছ মানে নধৰা আপুনি দেখিলে ভাবিব এইখন তামোলত আমি এতিয়া তামোল এঠুক খুজিলে এ দিবলে মানে টান পোৱা নিচিনা মানুহক বিয়া বাৰো কাৰণে খোজে নহয় আগফালে সজাই থবলে
অ তেনেকে থোক, অ বিয়টো তামোলৰ থোকটো লাগিবই।
এতিয়া খুজিলে দিবলে টান পোৱা মানে ওপৰত তামোলত ঠোকটোত ঠোক হিচাপে থাকিব লাগিব নহয়। খায় খায় হৰাই তামোলে নাথাকে কি ঠোক থাকিব।
অ বেয়া লাগিছে, আমি সেইখন বাৰী কিমান পাওঁ জানা? পঞ্চাশ হাজাৰ ষাঠি হাজাৰ ওপৰত পাওঁ। গম পাইছানে? এ যোৱা বছৰৰ পৰা হৈছে কেৰ্কেটুৱাই এয়া এইবোৰ মাৰিবও বেয়া লাগে ন, জীৱৰ সোপানো কেনেকে বধ কৰিবা। অ মাৰিবানো কেনেকে হে এটা কথা। কেনেকে মাৰিবা বা মাৰিবলৈতো বেয়া লাগে ন?
আৰু এটা কথা মানে কি জানা নে নাই, এই তামোল খিনিটো খায়তোত আগতে আমাৰ মানে কি হয়, তামোল আধা খিনি পাৰি পেলাই কেঁচাতে বেছি দিয়ে। আৰু অলপমান কি কৰে, এই মানে নিজে ঘৰত খাবলৈ কাৰণে হয় পুখুৰীত পেলাই থৈ দিয়ে গেলাই পেলাই, নহলে এই হেৰি গাঁত খানি পুতি থৈ দিয়ে। গাঁত খানি মানে এই ঢকুৱা চ তামোলৰ ঢকুৱা এনেকে দি পেলাই পুতি থৈ দিয়ে, তাৰপিছত বহুত দিনৰ মূৰত গাতটো খানি দিলে মানে তেতিয়া বুঢ়া তামোল হৈ থাকে আৰু ধৰক।
এ এই আমাৰ দেউতা থাকোতেও আমাৰ দেউতা থাকোতে কি কৰিছিল জানা এতিয়াতো নাই মা দেউতা দুইজন ঢুকাল, গাঁত খান্দিব তাত ঢকুনা দিব দি কি ধুনীয়া ক চাই থাকো জানা দেউতাৰ ওচৰত ৰৈ। একে তামোল খিনি পকা পকা পকা পকা চব পকা তামোল বেছ ছিব বাছি দিব কি
এতিয়া আপুনি জানেনে এতিয়া আমি বিশ্বাস কৰক সেই যে কেকটুৱা মুখৰ পাত দুটামান সৰি বা পকি সৰে যে সেইকেইটা আমাৰ মায়ে সেই কলহ এটাতে ভৰাই পানী অকণ দি থয়, সেইকেইটাই তামোল বুলি ধৰক।
আজিকালি চব মানুহে গাত নেখানে নহয়। সেইবিলাক মেহনত নকৰে।
খানাটো নেখানে আপুনি খানি
অ সেইটোৱে সেইটোৱে কাৰোবাৰ বাচিলেও তেনেক কে নাখান্দে বটল ডাঙৰ বটলত ডাঙৰ টিঙত উম তাৰপৰি আৰু দেখিছো অ বস্তাত দি পুখুৰী দিয়াত দেখিছো
উম ইটা এটাতে পানীত পেলাই থৈ দিয়ে পানী তলত ওপঙি মানে তলত পৰি থাকে তাৰপিছত আমাৰ মানে কি হ'ল এব এবছৰত এবাৰ মানে আমাৰ চাৰিটা নে পাঁচ টা বস্তা তেনেকে পেলাই থৈছিলে পুখুৰীত কিন্তু তাৰে দুটামান বস্তা চুৰ কৰি লৈ গুচি গ'ল, অ' দি থাকিলে চাগে। অ' তাৰপিছত লৈ গ'ল, তেতিয়াৰ পৰা মানে আমাৰ সেয়া ন পুখুৰীত নেপেলোৱা হ'ল। আও পুখুৰীটোতো দূৰৰ কথা এতিয়া মানে টেমাটোত থবলৈও যেতিয়া নাথাকেই তামোল কি কৰিব আৰু বাঁহনি খনৰ পৰা আও তামোল যদি থাকে আপুনি ৰাতিপুৱা চাৰিটাতে উঠিব লাগিব কাৰণ সিহঁতে ৰাতিপুৱা বেছি খায়।
এতিয়া দিনটো দিনটো ভাগৰ যুগৰ উপৰিও কষ্ কষ্ট মষ্ট কৰি ভাগৰে যিগৰে ৰাতিটো শুৱে শুওঁতে সেইখিনি সময় হয় দহটা চাৰে দহটা। সেইখিনি সময়ত শুই পেলাই এতিয়া উঠি সেইখিনি। সময়ত উঠি লৈ পেলাইনো ক'ত আৰু বেয়াও লাগে নহয়। মই উঠো মোৰ ভয় লাগে।
অ আৰু বেলেগ মানুহ নুঠিলে আপুনি অকলে কি কৰিবলৈ উঠিব আৰু বাৰীখন বাৰী বিলাকত অত ডাঙৰ ডাঙৰ বাৰী থাকে আগৰ দিনৰ মানুহৰ মানে আমাৰ ঘৰ বাৰীখনো বহুত ডাঙৰ এতিয়া মানে কি হৈছে আপুনি জানেনে বিশ্বাস কৰক আমাৰ ইয়াতে ঘৰতে এই হেৰি কঁঠাল এজোপা আছিলে দেই কঁঠাল কঁঠালৰ কলি এটা। এটাও নাই। আ আপুনি বিশ্বাসক কেৰ্কেটুৱাই খাইনে মানে বাদুলিও খাই আপুনি বিশ্বাস কৰক মই কঁঠালজোপা ফটো। ফটো মাৰি দিব পাৰিম আপুনি তাত যদি এটা কলি মানে আপুনি দেখ দেখা পাই কঁঠালটোতো অত্যন্ত লাগিছিলে অসংখ্য মানে। অসংখ্য কঁঠালৰ কঁঠাল ডাঙৰ কঁঠাল আপুনি এটাও নাই। দেখা নাপায় খাই শেষ। আপুনি মানুহে কি খাব বাৰু কওক
তেনেকে হলে কি ৰাখিব বাৰু। এই বৰ ডাঙৰ কথা হৈ পৰিছে নহয় এতিয়া।
বহুত বংশ বৃদ্ধি হৈছে।
বৃদ্ধি হৈছেতো এতিয়া এই দুবছৰ হৈছে দুবছৰত যিখিনি হৈছে। এতিয়াতো ক্ৰমান্বয়ে দেখোন। একোৱেই নাথাকিব।
বৰ চিন্তনীয় বিষয় হৈ।
চিন্তনীয় বিষয় চিন্তনীয় বিষয় অ। তাকে দাম নাবঢ়ি কিয় কিয় নাবাঢ়িব কোৱাচোন।
কিয় নাবাঢ়িব তামোল পাণৰ দাম বাঢ়িছে আকৌ পাণ এগুছিৰ দাম পোন্ধৰ টকা বিশ
পাণ সোপাও ঘটনা এটা পাণো আছিলে অকমান পানী জেলুকনি লাগিলে। বৰষুণ একেলেঠাৰিয়ে হৈ থাকিলে পান সোপাও মৰে।
এ এইবোৰ আৰু মানে বহুত দুখ লগা ঘটনা বুলি কলে বেয়া আমাৰ এতিয়া মায়ে মোক ফোন কৰি কৈছে। মানে বৰষুণ এইকেইদিন লাতে লাতে দিছিলে নাই, আমাৰ মানে একদম আও সেই ধৰক এই ৰঙালাও বোৰ দিছিলে নহয়, এতিয়া ৰঙালাও মানে পানীতে গিলি গিলি গৈছে সৰুতে। অকমান ধৰক এই ঠাৰিডাল ৰঙচুৱা হলেহে আপুনি ছিঙি আনি পেলাই। থব পাৰিব আপুনি ইমান কলিতেনো কেনেকে। চিঙি আনে এতিয়া পানী হৈছে এতিয়া মানে। গেলি গেলি গৈছে কলি খোপা কম বেয়া লগা কথা নেকি কমেও চল্লিশটা মান ৰঙালাওঁ। লাগিছিলে মানে তাৰে মানে দহ বাৰটা পোন্ধৰটা গেলিয়ে গৈছে।
ইমান কষ্ট কৰি গছ এডাল ৰোৱা যায় দিয়া যায় গুটি এটা নহ।
আশাতহে দিয়া যায় ধৰক হয় নাই ঘৰত ধৰক একো সাৰ সুৰ নিদিয়া আমি ধৰক কিমান সাধাৰণকে তেনেকেই মাহঁতে। চলি থাকে নহ মোৰ মানে বেয়া লাগে আৰু। এতিয়া ভেন্দি গুটি দিছিলে, তাৰ পিছত কিবা কিবি গুটি দিছিলে সেই গুটি ই পানীয়ে মাৰি‌ পেলালে।
আমাৰ যেনিবা সেই
থেপা খাই ধৰিলে তেনেকে।
হয়টো আমাৰ যেনিবা ভেন্দি কেইটা খুৱাই আছে। ভেণ্ডি কেইটা লাগি আছে।
এ বেয়া লাগে আৰু বুজিছে ইমান কষ্ট কৰি পাই পেলাই যেতিয়া মানুহে টা খাবলৈ নাপায়। দুখ লগা কথা
হয় হয়।
এতিয়া পিছে হেৰি এইটো কি বুলি কয় আপোনালোকৰ ল'ৰা
লৰা ভালে আছে দিয়া। গোটেইকেইটা ভালেই বাৰু তহাঁতৰ।
অ'।
ভালে ভালে গোটেই কেইটাই।
অ, ধৰক দিয়ক তাতে আছে নহয় ন?
তাতে আছে, তাতে আছে
অহ, খোৱা বোৱা কৰে নে সি? তাৰ গাত
অ গাটো ভাল এতিয়া মাজতে বেমাৰ হৈছিলে এতিয়া ভাল হৈছে। দিয়া, ভাল হৈছে থাকিলে নিজে বনাই খায় এতিয়া। এতিয়া এলাহ নকৰে, থাকিলে শিকে বুলি মানুহে কথা এষাৰ নাই জানো।
অ, অ আমি আগতে কম চিন্তা কৰিছিলো নে সি গৈ কি খাব, বনাই খা
অ', নাজানে বনাবলৈ বুলি পেলাই এতিয়া একেবাৰে। ধুনীয়াকে বনাই বস্তুবোৰ নাজানিলে মোক সোধে আও ফোনতে আও
এই ল'ৰা বিলাকে অকনমান শিকিবও লাগে তেতিয়া সেই বিয়া চিয়া পাতিলে পিছত হয় নহয় বাৰু? মানুহ গৰাকী অকমান ৰেহাই
কিয়নো নহয়, কিয়নো নহয় আকৌ অকল ছোৱালীজনীয়ে কৰিব লাগে বুলি কথা নাই নহয়, মানুহ চবেই কৰিব লাগিব ল'ৰাটোৱে কৰিব লাগিব, ছোৱালীজনী কৰিব লাগিব, সংসাৰ এখন কৰ পিছত আৰু অ', তেওঁ যদি ছোৱালীজনী অফিচ এটাত কাম কৰি আহে, ভাগৰে যি কৰে তেতিয়াতো ল'ৰাটোৱে কৰিব লাগিব সমানে।
এ কৰিব লাগিব কৰিব লাগিব এই আপোনাৰ লৰাটো ঠাণ্ডা ভাল সি কৰিব
ভাল বাৰু ভাল গোটেইকেইটাৰ কথা কয় বাৰু মানুহে কোৱা কথাটোহে কৈছো বাৰু।
উম স মানে তাৰ কথা ব তোমাক আগতেতো আমাক তেনেকে নামাতেই ফোণত কথা পাতিলে যি ধুনীয়া একদম ধুনীয়াকৈ মাত সাৰ দিব শুনি ভাল লাগি যায়, ভাল লাগি যা।
উ হ।
পিছে মানে এতিয়া আপুনি বাচন চাচন ধুই হ'ল?
বাচন কেইটা ধুলো, ধুই আহিহে বৰ মহ হৈছে অ'।
অ', মহখোপা বাৰু কি উপায় কৰিম বাৰু? ধূপ জ্বলাই লাভ নাই।
ওচৰৰ মল এখনতে ছোৱালী এজনী মল এখন আছে আমাৰ ওচৰতে। তাতে ছোৱালী এজনী কাম কৰি আছিলে এই ডেংগু হৈ পেলাই মৰি থাকিলে কালি নে পৰহি, বহুত দুখ লাগিছে। গাভৰু ছোৱালী বহত দুখ লাগিছে।
সেইবোৰ বেয়া কথা দেই
ম'হসোপা যে ইমান অত্যাচাৰ হৈছে বুইছা অকণমান দেৰিলৈ থাকিলে বাহিৰ ওলাবই নোৱাৰি দেখোন
উ।
নহ'ল তাৰ পিছত
এই অল আউটটো যে এইটো এনেই অল আউট হ'ল। একো আউট নহয়, চব ইনে হৈ থাকে হয় নাই বাৰু। চব মহবোৰ সেইখিনিতে ঘূৰি ফৰে সঁচাকে ধূপ ডাল জ্বলালে কামত নিদ তিয়া ল'ৰা ছোৱালীৰ কাৰণে দুখ বেয়া বুলি কয়। অ'। একেবাৰে মহ একো মানে মহে একেবাৰে মানে কৈছো নহয়। কম কামোৰে নেকি এতিয়া বাহিৰত গৈ আপুনি এপাক ঘূৰি দিয়ক আ আপোনাৰ ভৰিত একেবাৰে এই বন গুটি লাগি আহা দি লাগি আহে। আৰু ভৰি জোকাৰিলেও এৰা নাখায় সেহঁতি।
ইমান কিয় হৈছে মানে মহ, দাহ ব পৰুৱা, কীট-পতংগবিলাক বহুত হৈছে কীট-পতংগবোৰ।
আমাৰ মানুহৰ যাব সময় হৈছে নেকি ঠিক নাই। কলি যুগৰ অন্ত পৰিবলে, তাকে, তাকে। বাৰু দিয়ক আপুনি লাগক কামত ন'।
ঠিক আছে দিয়া থি
আপুনিও লাগক ময়ো লাগো লাগো মানে কি কাপোৰ সোপা তাকে কাপোৰ পা জাপিব আছে ন' এদম কা আকৌ ধুই ললো আছে এই ককালৈকে থঠেহে আ মাৰি
এ নক'বা এই সন্ধিয়া ধূপ চাকি দি লৈ পেলাইহে লাগিম আৰু।
আকৌ ৰাতি খণ্ডতো আছেই, উম উম।
ঠিক আছে, অ ঠিক আছে, দিয়া